অ। কি খবৰ?
মোৰ খবৰ ভাল তোমাৰ?
অ মোৰো খবৰ ভাল
উম কি কৰি আছিলা?
এনেই মোবাইলতে মানে ৰিলছ ক্ৰল কৰি আছিলো তুমি তুমি কি কৰি আছা
মই অলপ দেৰি আগত টিভি চাই আছিলো এতিয়া বাৰু একো কৰা নাই
অ অ তুমি সিদিনাখন যে পাৰ্কত গৈছিলো আমি তোমাৰ পোচাক জোৰ কিন্তু বৰ ভাল লাগিছিলে
হয়
অ
ধন্যবাদ পোচাকযোৰ মই নিজে পচন্দ কৰি লোৱা আৰু আজিকালি মই অলপমান ফেশ্বন চাই কেনে কাপোৰ পিন্ধো।
অ হয় নেকি সঁচাকৈয়ে তোমাৰ সেই পোচাকযোৰ বহুত ভাল লাগিছিল তুমি এনে সেই পোচাকযোৰ কৰ পৰা কিনিছিলা।
হয় মই আমাৰ ওচৰৰে বজাৰ এটাৰ পৰা কিনিছিলোঁ
অহ তাতে এনেকুৱা ধৰণৰে পোচাক পায়নে আৰু ধৰক বেলেগ ভেৰাইটি আছে সেই বজাৰখনত।
হয় তাতে তুমি যেনেকুৱা ধৰণৰ বিচৰা মানে কেইবাটাও ভেৰাইটিৰ কাপোৰ তাতে পায় যায়।
অ এনে তুমি ফেশ্বন বহুত ভাল পোৱা নেকি?
অ হয় মই ফেশ্বন ভাল পাওঁ। যিবোৰ কাপোৰ পিন্ধিলে ভালেই লাগে আৰু যিবোৰ কাপোৰ আৰামদায়ক হয় সেইবোৰ কাপোৰ মই পিন্ধিবলৈ পচন্দ কৰোঁ।
অ মইয়ো ফেশ্বন বহুত ভাল পাওঁ আৰু আৰু মই ফেশ্বনটো অনুকৰণ কৰোঁ মানে। ধৰা অ পৰিস্থিতিৰ ওপৰত মানে মোৰ ফেশ্বন টো মানে সলনি হৈ থাকে ধৰা এতিয়া উৎসৱ পাৰ্বন হ'ল তাতে ফেশ্বন টো মোৰ বেলেগ হৈ যায় ধৰা মই শাৰী পিন্ধিম বা মেখেলা চাদৰ পিন্ধিম, আকৌ বন্ধু বৰ্গৰ সৈতে যেতিয়া ধৰা ফুৰিব গ'লো তাত থকা ফেশ্চন টো মোৰ বেলেগ হৈ গ'ল। তাৰপিছত ধৰা স্কুলত কিবা উৎসৱ হল ধৰা সৰস্বতী পূজাই হওক বা তেনেকুৱা ধৰণৰ কিবা যদি উৎসৱ হয় তেতিয়াও আকৌ মোৰ ফেশ্বনটো মানে বেলেগ হৈ যায় মানে সলনি হৈ যায় মানে সময়ৰ ওপৰত আৰু পৰিস্থিতিৰ লগত বহুতখিনি মানে মোৰ ফেশ্বনটো মানে নিৰ্ভৰ কৰে।
হয় নিশ্চয়কৈ তুমি ঠিকে কৈছা তেনেকুৱা মোৰ ক্ষেত্ৰতো হয়। পৰিস্থিতিৰ ওপৰত আমি ডিপেণ্ড কৰি আমাৰ যিবোৰ ফেশ্বন সেইটো আমি আহ পৰিধান কৰিবলৈ যত্ন কৰোঁ।
অ এনে তুমি ঘৰত মানে কেনেকুৱা ধৰণৰ পোচাক পিন্ধি ভাল পোৱা ধৰা পৰম্পৰাগত ভাৱে থকা আহ পোচাকবোৰ নে এতিয়া যিবোৰ ওলাইছে আহ টি চাৰ্ট বা তেনেকুৱা পেন্ট সেনেকুৱাবোৰ।
হয় তেনেকুৱা মানে পৰিস্থিতিৰ ওপৰত নিশ্চয়কেই ডিপেণ্ড কৰিব কাৰণ ঠাণ্ডা দিন গৰম দিন সেইটোতো হয় বৰ্তমান যিহেতু গৰমৰ দিন গতিকে মই টি চাৰ্ট আৰু আ প্লাজো পিন্ধিবলৈ বেছি ভাল পাওঁ। চ তুমি কিবা ট্ৰেন ফল কৰা নে ঘৰত।
ঘৰতটো তেনেকে ট্ৰেইন ফল কৰা নহয় এনেই কিন্তু বাহিৰত ওলাই গলে এতিয়া মই যিটো নতুনকে ধৰা ট্ৰেইন চলি আছে, জেঞ্জী ট্ৰিয়েণ্ড যিবোৰ মানে ঢিলা ধৰি লোৱা কাপোৰ বোৰ পিন্ধে যে ঢিলা টি চাৰ্ট মানে, নিজৰ স্বাইজতকে বেছি বহল তাৰপিছত, বেগী জেঞ্চ তেনেকুৱা ধৰণৰ ফেশন কৰি বেছিক মই ভাল পাওঁ আৰু সেইটো তোমাৰ ধৰা আৰামদায়কো হয় আৰু সেনেকুৱা পোচোৰ পিন্ধিলে মানে আত্মবিসা বেছি বাঢ়ি আহে সেই ফেশ্বনটোৰ লগত তই সেইকাৰণে মই সেই ফেশ্বনটো বেছি মানে অনুসৰণ কৰি আছো এ কেইবাদিন ধৰি।
হয় তুমি ঠিকেই কৈছা তেনেকুৱা ধৰণৰ পোচাক পিন্ধিলে আত্মবিশ্বাস বঢ়াৰ লগতে আমি আৰামদায়কো অনুভৱ কৰোঁ সেইকাৰণে মইয়ো ভাবো বৰ্তমান যিটো আহ
ফেশ্বন চলি আছে এইটো অনুসৰণ কৰাতটো মোৰ মতেও এইটো বহুত আৰামদায়ক হয়।
অ এনে তুমি বেছি পৰম্পৰাগত ভাৱে থকা পোচাকবোৰ পিন্ধি ভাল পোৱা নে এতিয়া ট্ৰেণ্ডত থকা পোচাকবোৰ বেছি ভাল পোৱা?
টাই আহ পিন্ধিবলৈ ভাল পাওঁ এইটো আহ তোমাৰ পৰিস্থিতিৰ ওপৰত কেতিয়াবা নিৰ্ভৰ কৰে! কাৰণ যেতিয়া আমাৰ ঘৰত কিবা কিবা অনুষ্ঠান পাতে তাতে যিটো পিন্ধো হয়তো আহ কৰবাত বন্ধু বৰ্গৰ লগত ওলাই গলে আহ তাতে পিন্ধিলে যিটো চবৰ লগত মিলিব বা মই আৰামদায়ক বুলি ভাবিম সেইটো আহ পোচাক পিন্ধিবলৈ ভাল পাওঁ আৰু তেনেকেই ঘৰত নৰ্মেলি তুমি যিটো কৈছা যে যেন যিয়ে যিটো বৰ্তমান সময়ত যিটো ফেশ্বন অনুকৰণ কৰে সেইটো মই ভাবোঁ সেইটো বহুত বেছি ভাল কাৰণ ই আমাক আৰামদায়ক অনুভৱ কৰায়।
তাকেই, তাকে, যেঞ্জি যিটো ধৰা ফেশ্বন এতিয়া ট্ৰেণ্ডত চলি আছে তাৰে পোচাকবোৰ তো-তোমাৰ আৰামদায়ক হয়েই লগতে সেইবোৰ মানে আ, আ আ, দামটোও সেই কাপোৰবোৰৰ কম হয়। আৰু তুমি হয়তো সেইটো যিকোনো উৎসৱতে পিন্ধি যাব পাৰি বুলি ক'ব পাৰি। আৰু এতিয়াতো তেনেকে ধৰা-বন্ধা নাই। ধৰা, তুমি বা শাৰীয়ে পিন্ধিব লাগি পিন্ধিব বা মেখেলা-চাদৰে পিন্ধিব লাগিব এটা-দুটা এৰি কিনে, বাদ দি কিনে বাকীবোৰ বেছিভাগ মানে উৎসৱ হওক বা কিবা পূজাত হওক। পূজাতো ধৰা আমি ফুৰিব গ'লো, তেতিয়াও যদি যেঞ্জি ট্ৰেণ্ডটো যদি আমি ফেশ্বনটো যদি ফ'ল' কৰোঁ বা অনুসৰণ কৰোঁ তেতিয়াও কিন্তু সেই সেইখিনিৰ লগত মিলি যায়। এনেই মানে, আ, সৰস্বতী পূজা বা তেনেকুৱা ধৰণৰ পূজাবোৰৰ ক্ষেত্ৰত মই কোৱা নাই। এটা-দুটা এক্সেপচন আছে বাৰু, এইটো বেলেগ কথা কিন্তু বেছিভাগ ধৰা এতিয়া দুৰ্গা পূজাৰ কথাটোকে ক'লো আমি, যিহেতু তো এবাৰ ফুৰিব গৈছিলোঁ, তোমাৰ, তুমি আৰু মই আৰু এজনী ত', তেতিয়াও আমি মানে এই জেন জি যিটো ট্ৰেইন চলিছে সেইটো এইটো মানে সেইটো ফলো কৰিব পাৰিলো হয়, বা এতিয়াও ফলো' কৰো, তেনেকুৱা ধৰণৰ আৰু
হয় তুমি ঠিকেই কৈছা, আমাৰ যিটো বৰ্তমান সময়ত জেন জি ট্ৰেণ্ডটো চলি আছে যিটো আমি অনুকৰণ কৰোঁ সেইটো নিশ্চয়কৈ চব উৎসৱতে আমি যদিও পিন্ধিব নোৱাৰো ধৰা বন্ধা কথা নহয় ঠিকেই কৈছা কিন্তু তাতে যদি আমি আহ, কিছুমান আহ উৎসৱ যেনেকে তুমি কৈছা সৰস্বতী পূজা তাৰপিছত দূৰ্গা পূজা এইবোৰত আমি বিশেষকে শাৰী বা মেখেলা চাদৰ পিন্ধিলে আহ দেখিবলৈ বেছি ধুনীয়া লাগে, যিহেতু ছোৱালী মানুহক বেছি আ শাৰী বা মেখেলা চাদৰত বেছি ধুনীয়া দেখি। সেইটো কাৰণে মই ভাবো পৰি স্থিতি ওপৰত নিৰ্ভৰ কৰি আমি ট্ৰেইনবোৰ আহ সলনি কৰিব লাগে।
অ' অ' এইটো অ' ঠিকেই কৈছা বাৰু এইটো মই তোমাৰ লগত একমত, আৰু তোমাক এটা কথা সুধিব আছিল যে তোমাৰ এনে ফেশ্বন আইকন বুলি কলে মানে কাক বুলি কবা মানে, তুমি কাৰ পৰা মানে ফেশ্বনৰ মানে ইনস্পায়াৰটো লৈছা তুমি?
হয় নিশ্চয়, তুমি খুব ভাল প্ৰশ্ন এটা এটা সুধিছা মোক। অ' এইটো যদি মই ক'ব যাওঁ ফেশ্বন আইকন, আচলতে ফেশ্বন আইকন বুলি ক'লে এইটোৱে বুজাই যে কাপোৰবোৰ কিমান পৰিষ্কাৰ, পৰিছন্ন আৰু কিমান সুন্দৰকৈ তেখেতে মানে, আহ, নিজকে তাতে কিমান সুন্দৰকে আহ দেখুৱাব পাৰিছে বা কিমান সুন্দৰকে তেওঁ সেইটো আহ চম্ভালিব পাৰিছে। তেনেকে ক'লে মোৰ ফ্ব আইকন ইণ্ডিয়ান চাই পল্লৱী তেখেতক মোৰ বৰ ভাল লাগে তেখেতে যিবোৰ ফেশ্বন অনুকৰণ কৰে সেইবোৰ মোৰ ভাল লাগে যেনেকে তেখেতে চাউথ ইণ্ডিয়ান ইণ্ডিয়ান যিবোৰ শাৰী, সেইবোৰ পিন্ধিলে অ' সঁচাকে মই তেখেতৰ প্ৰতি বহুত মহিত বুলি ক'ব পাৰি মানে বহুত আকৰ্ষিত আকৰ্ষত হওঁ মই
অ' অ' অ' চাইফল্লবিক অ' মোৰো ভাল লাগে তেওঁ যিবোৰ মানে শাৰী পিন্ধে বা যেনেকে তেওঁ আ ফেশ্বনত আহে ৰে শাৰী পিন্ধিও যেনেকে তেওঁ মানে নৃত্য কৰে সঁচাকৈয়ে অনুকৰণীয় আৰু তুমি যদি মোক সুধিব গৈছে তেৰা যে মোৰ ফেশ্বন আইটেম বোৰ আ তেতিয়াহলে মোৰ ফেশ্বন আইকন প্ৰিয়ংকা চপ্ৰা আৰু এস্বৰিয়া ৰায় হব কাৰণ তেওঁলোকে, নিজকে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মানে দেখুৱাইছে আ যে, যি কোনো কাপোৰ পিন্ধিও মানে আত্ম বিশ্বাসেৰে তেওঁলোকে মানে নিজকে পদৰ্ষণ কৰিব পাৰে, বা তেওঁলোকৰ যিটো কথোপকথন বা কেনে কেনেকুৱা পৰিস্থিতিত ধৰা কেনে ধৰণৰ আ বাক্যাংশ ক'ব লাগে সেই কথাখিনি তেওঁলোকে সুন্দৰকৈ উপস্থাপন কৰে। সেই কাৰণে বহুতখিনি পৰিমাণে তেওঁলোকক মই মানে অনুসৰণ কৰো, আৰু তেওঁলোকৰ কথাবোৰো শুনি মানে বহুত ভাল লাগে তেওঁলোকৰ যিমানবোৰ ধৰা ইণ্টাৰভিউ আছ ছে গোটেইবোৰতে মানে ভাল ভাল কথা ক'ব জানে, তেওঁলোকে ধৰা কিবা ট্ৰলিঙৰ যদি কুৱেশ্যনো সোধে সেই কুৱেশ্যন টোকো কেনেকে মানে আঞ্চাৰ কৰিব লাগে এই সকলোবোৰ কথা তেওঁলোকে জানে। আৰু তাৰ পিছত তোমাৰ মই কাপোৰৰ কথাটোৱে ক'লো, যিহেতু ফেশ্বন আইকনৰ কথা চলি আছে ত ঐশ্বৰিয়া ৰাইটোতো সদায়ে থাকিব ধৰা তেওঁ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বহুত বাৰ ধৰা কাউঞ্চত গৈছে তেওঁ, আৰু তেওঁক হয়তটো সকলোৱে মানে ফেশ্বন আইকন বুলি ভাবে হয়তো বা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো মানুহ তেওঁক চিনি পায় আৰু তেওঁৰ যিবোৰ ভাষণ হয় সেইবোৰো শুনিবলৈ মানে বহুত খিনি মানে অনুপ্ৰেৰণীয় তেওঁলোক। আৰু প্ৰিয়ংকা চপ প্ৰ ধৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যয়ত গৈ ভাৰতবৰ্ষক উপস্থাপন কৰিছে, ত' তেনেকুৱা ক্ষেত্ৰত মানে তেওঁলোক দুইজনকে মোৰ বহুত খিনি বেছি মানে ভাল লাগে।
নিশ্চয় তুমি কোৱা কথাখিনিৰ পৰা মই এইখিনিয়ে বুজিব পাৰিলো যে আ ফেশ্বন বুলি ক'লে আ যিবোৰ ফেশ্বন বা আ তাৰ ওপৰত ভিত্তি কৰি বা যি কোনো ফেশ্বনতে নিজকে ভালকে প্ৰদৰ্শন কৰিব পাৰি। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত তুমি যিটো কথা কৈছা তাতে ভাৰতবৰ্ষক উপস্থাপন কৰিব পাৰিছে সেইটো সঁচাকে বৰ গৌৰৱ আনন্দিত কথা। আহ যাৰ পৰা আমি বহুত খিনি কথা তেখেতৰ তেখেতক যিবোৰ কথা সাংবাদিক সকলে সোধে, তাৰ পৰা তেখেত যিখিনি উত্তৰ দিয়ে, সেইখিনিৰ পৰা আমি বহুতো শিকিব লগ দিয়া আছে, আৰু তেখেতে আ কিছুমান কথাত আ তেখেতক যদি আ অন্য কোনোবাই সমালোচনাও কৰিছে সেই কথাটো ইমান ধুনীয়াকে তেখেতে আঞ্চাৰ মানে আ ফেশ্বন আ আইকনবোৰে ইমান ধুনীয়াকে আঞ্চাৰ দিয়ে যিবোৰৰ পৰা সঁচাকে বহুত খিনি শিকিবলগীয়া আছে।
হু আ ফেশ্বনৰ বিষয়ে বহুতখিনি কথা আপোনাৰ পৰা জানিলো, আৰু তোমাৰ লগত কথা পাতিও ভাল লাগিল ফেশ্বনৰ বিষয়ে।
হয় ম মইও তোমাৰ পৰা বহুত খিনি জানিব পাৰিলো আৰু তোমাৰ লগত কথা।